হেল্ল' শুনিছ?
অ',
অ', কি কৰি আছ?
এয়া বহি আছোঁ।
অ', ভাত পানী খোৱা হল?
উম, ভাত খালোঁ।
অ',
তাৰপিছত আপুনি খালে?
অ', খালোঁ।
উম,
খাই পেলাই ই পথাৰ ফালে ওলাই আহিছোঁ অকণ।
অ', খেতি কৰিছে?
অ', কৰিছোঁ।
অ', কেই বিঘা কৰিছে।
কৰাতটো কৰিব লাগিবই, এতিয়া মানে দহ মাটি খিনিহে ৰুৱা গৈছো।
অ', অ', অ', আমাৰ এ বৰষুণ উম, আমাৰ আতি মাটি যে। পানী হোৱা নাই কঠীয়া পেলাই থৈছোঁ বাৰু।
অ', আমাৰ মানে হেৰি দহ আছে যে।
অ', উম,
সেইটো কাৰণে মানে আৰু বেছি বৰষুণ হলেগে আৰু পানী তল যাব নহয় কঠীয়া।
উম, উম,
অ', সেইটো কাৰণে মানে সেইখিনি ৰুলোৱেই। এতিয়া মানে এই গৰু ছাগলী আলি এৰি দি থৈ দিয়ে, তাকে মানে চাবলৈ আহা যোৱা কৰি থাকিব লাগে আৰু পথাৰলৈ।
অ', অ', অ', আমাৰ সে কঠীয়াহে অনিষ্ট হৈছে।
কিয়?
মানুহে ছাগলী, গৰু এৰি এৰি দিয়ে।
অ', সেইটো কাৰণে দিগদাৰ।
উম, এয়া সদায় যাবলৈ লাগে চাবলৈ।
চাবলৈ যাব লাগিব।
উম।
এনেই কি কি ধানৰ কঠীয়া?
এইবাৰ সে ৰঞ্জিতকে কৰিছোঁ বা পেলাইছোঁ।
অ'।
তাৰপিছতে হেৰি অঁ ওখ হৈছে।
অ'।
এতিয়া মানে বাম মাটি ধুনীয়াকৈ ৰুবলৈ হৈছে আৰু, খালী দ মাটিৰ কাৰণে হোৱা নাই।
আমাৰ দ মাটি খিনি ৰোৱা গ'ল, এতিয়া হাতত লোৱা পাছতে এ কালিলৈ পৰহিলৈ মানে মেচিনৰ পানী দিয়ে ৰোৱা যাব চাগে।
অঁ এইবাৰ তেনেকেই কৰিছে আকৌ।
অ' তেতিয়াহে আকৌ নহলে পানী পুটুককতে আহি গ'লে দ হৈ যাবগৈ না ৰ হেৰি কঠীয়া তল যাবগৈ, সেইতো কাৰনেই তেনেকেই ৰোৱা গৈছে।
আমাৰ সেই ভাইটিহঁতৰ তেনেকৈ কৰিছে মেচিন লগাই ৰুই দিছে।
উম এতিয়া এইটো শালি খেতিতো কৰিবই লাগে একো সাৰ সোৰ একো দিব নালাগে।
নেলাগে অ' ভাতকেইটাও খাবলৈ ভাল লাগে। বড়ো খেতি আকৌ ধান ভাত কেইটা হেৰি হয় এইয়া গোন্ধাই যায়, অঁ পিছদিনা হ'লেও গোন্ধাই যায়গৈ।
অ' গোন্ধাই যায়গৈ।
উম। সাৰ বেছিকৈ দিয়া হয় যে? অঁ অঁ উৎপাদন বেছি হয় হয়। উম।
সাৰ দিয়া যে, যেনে শালি ধানত কিন্তু বেছি উৎপাদন নহয়
উম।
কমকে হয়। তথাপিও ভাল আৰু। ভাত পানী বনালেও ভাত বনাই থৈ দিলোও তুমি আজি ভাত কালিলৈ পৰহিললৈকে খাব পাৰা। ধুনীয়া হৈ থাকে কিন্তু বড়োধানৰ ভাতটো খাব নোৱাৰা নহয়।
উম।
পেকপেকীয়া হৈ যায় গৈ, সাৰ দিয়া যায় যে। এনেই তোলোকৰ সেই পিনে গাহৰি চাহৰি পোহা নে নোপোহা? হেল্ল' গাহৰি চাহৰি তোমালোকৰ পোহা নে নোপোহা?
গাহৰি পোহো। গাহৰি হেৰি অ' লাভ আছে। মই এইবাৰ হেৰি সাতাইছ হেজাৰ পাঁচশত বেচিছোঁ।
অ' নিজৰ ঘৰৰে আছিলে চাগে?
অ' ঘৰৰে।
অ' ঘৰৰ ঘৰৰ হ'লে ভাল।
ও' তাৰপিছত আকৌ সেইটো বেচি পেলাই আকৌ দুটা লৈ থৈছোঁ।
অ' হেইতোট বহুত লাভ আছে আকৌ।
উম।
গাহৰি আৰু ছাগলী তাগলী পুহিলেও লাভ আছে। আমাৰ ছাগলী আছিলে
উম।
ছাগলী আছিলে মানে কি বেমাৰ হৈ হৈ মৰিলে যে, সেইটো কাৰণে মানে গোটেইখিনি বিক্ৰী কৰি দিলো, এতিয়া হাঁহহে আনি লৈছো দহ পোন্ধৰটামান।
উম। নাই মই ভাবি আছোঁ ছাগলী বোলো হেৰি কৰিম বুলি ছাগলী আনিম বুলি ভাবিছোঁ বেছিকৈ। এতিয়া মানে সেই গাহৰিত অকণ বেছিকে গুৰুত্ব দি আছো যে।
অ,
সেইকাৰণে ছাগলী মানুহ এটা মানে হেৰি কৰা নাই আৰু ৰখা নাই।
মানে লাভটো গাহৰিত বেছি।
যোনটো লাভৰ
অ, অ, সেইটোয়ে ৰাখিব লাগিব।
আম মই এ হাঁহকে আনি লৈছো পোন্ধৰটা মান।
অ,
আকৌ মুৰ্গীও পঢ়িছে। দুজনী তিনিজনী মান আঠটামান পোৱালি দিলে। তাৰপিছত এতিয়া আকৌ উমনিৰ বহি আছে।
মোৰ সেয়া মুৰ্গী, মুৰ্গী আছে তিনিজনী চাৰিজনী মানৰ দুজনী গাভৰু এজনী উমনিত বহি আছে।
হা, পহিলে। লাভ হয় দিয়া তুমি ঘৰতে কণীকেইটা খাব পাৰা। দুকতে, আলহী এটা আহিলে তুমি কণীকে ভাজি দিলা।
উম,
একো নাথাকিলে নহ'লে বা কোনোবাই মাংস। খাওঁ বুলি ক'লে তাকে এটা মাৰিব দি পেলাই খাব পাৰা।
উম, উম, আকৌ বিপদে আপ
অ, বিপদে আপে বিক্ৰীও কৰি দিব ন বিক্ৰী কৰি পেলাই তোমাৰ অভাৱতটো পূৰ কৰিব পৰা যায়। পুহিব লাগে চ'ব চব বিলাকে পুহিব লাগে।
উম, এইবাৰ সেই এবাৰ বড়ো খেতি কৰা মোৰ লোকচান হ'ল।
অ, কিয়?
এই লোকচান মানে কি কি ধান এটা দিলে।
অ,
চিংধু বুলি কয় পেকেটো, তাৰপিছত সেই সেইটো কৰিলোঁ কৰাৰ পিছত ধান ধুনীয়া হ'ল।
অ,
প্ৰডাকশ্যনো ধুনীয়া হ'ল তাৰপিছত হেৰি হ'ল। এইয়া কাটোতে গোটেই সৰিছে।
অ,
তাৰ পিছত এতিয়া যে দেখিছো পথাৰত একেবাৰে কঠীয়া পেল নিচিনা হৈ আছে কিমান ধান অ' কিমান ধান শইছে তেন্তে।
কিছুমান বেপাৰীয়ে মানে কঠীয়া বস্তাত বেছি সোমাই পেলাই বিক্ৰী কৰে যে মানে বেলেগ বেলেগ ধানকে সোমোৱাই দিয়ে তোমাক ক'ব বেলেগ নাম বেচিব বেলেগ নাম।
বেলেগ নাম।
লিখি থ'ব বেলেগ নাম এতিয়া তুমি সেইটো বুলিয়ে লৈ আহিবা তেতিয়া ঘৰত আনিহে দেখিবা ব টো কথাীয়া বেলেগ।
উম, উম, সেইকাৰণে এইটো দিনত।
উম, আমি সেইটোয়ে কওঁ এয়া অ' আমি লোকেল চুনামচিটো যে
চুনামুচি অ' চুনামুচি ঊনত্ৰিছ সেইকেইটা ভাল আৰু।
আমি লোকেল চুনামচদিও কৰো দুবছৰ মান হৈছে সেইটো উৎপাদনতটো ভাল হয়। কিন্তু গজোতে বা ধান, ওলাওতে অগা পিছা।
উম, অ,
ধান টো ধুনীয়া ওলাই। আৰু তুমি ভাতকেইটা খাবও ধুনীয়া মিহি মিহি।
অ'।
সেইটোকে কৰা যায় সেইটো মানে থৈ দিছো আৰু বেলেগ বোলো দোকানৰ পৰা কিনি নানো আৰু কঠীয়া এইটো কঠিয়াকে ধুনীয়াকে থৈ দিছো বাচি কৰি। ৰ'দত শুকুৱাই কৈ।
মানে ঘৰৰ মানে নিজৰ ঘ ঘৰৰ খেতি কৰাকৈ থৈ দিছিলে ন কঠীয়ালে।
অ', অ', লোকেল আমি আনিছিলো এইয়া হেৰি কিবা এখন গাঁৱৰ পৰা আনিছিলো আনি পেলাই মানে এইটো এয়াকে কৰি আছোঁ এতিয়া আমি।
অ', অ', আকৌ হেন হেৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা যে কৃষি তাতো বোলে দিয়ে।
তাতো দিয়ে কিন্তু হেৰিয়া তুমি সিমান দিন দিয়ে নহয় কঠীয়া পেলাও পেলোৱা পাছত তুমি ৰুবই লাগিব। এতিয়া তোমাৰ পানীহে নহ'ব তুমি ৰুবা কেনেকে সেই কাৰণে কৃষি বিজ্ঞান কেন্দ্ৰ মতে গ'লে আমাৰ নহয় আৰু।
অ', নহয় আৰু তাৰপিছত আকৌ কাৰোবাৰ বোলে দেখোন কঠীয়াই নগজিলে।
অ', সেই তেনেকুৱা হয় আৰু কিছুমানৰ এ ধান কঠিয়া খিনি পেলালে তাৰপিছত একেবাৰে শেহতীয়া হৈ গ'ল তোমাৰ বেলেগৰ ধান কাটি কৰি একেবাৰে শুকুৱাই হেৰি হয় তেতিয়াও এই ওলাই নোলায়েই ধান।
সেইকাৰণে ভয়ে লাগে।
অ', সেইটো কাৰণে ভয় লাগে মানে তাপা আনিবলৈ ভয় লাগে। এতিয়া তোমাৰ তুমি কিবা এটা পাম বুলিহে কৰা খেতি। হয় নে নহয় তোমাৰ যদি উ ওলাওতেই দেৰি হয় কাটাও কাটাওতে দেৰি হয় আৰু ধান মাৰা বা গাড়ী বিলাক পোৱা নাযায় নহয়। মানুহ বিলাকে কাটা সময়ত যেতিয়া চবৈ গাড়ী আহে তেতিয়া কাটিব পৰা যায়।
উম। এই এতিয়া খেতি পথাৰ কৰিয়েই চলি আছোঁ আৰু দিয়ক।
এ লাগে ঘৰতে ধানকেইটা থাকিলে তুমি বহুতখিনি সহায় হয় তুমি কবাৰ এটা বিপদ হ'লে তাকে এমোন বেছি দিলা।
বেচি পেলাই অ'।
আৰু তোমাৰ শাক পাচলি নাথাকিলেও তুমি নিমখে ভাতকেইটা খাব পাৰা।
অ'।
হয়ানে নহয় ধানকেইটা থাকিলে মানে ভাল লাগে আৰু আৰু দেকী থাকিলেও ভাল লাগে ধানকেইটা।
কোমোঁৰা চোমোৰা হৈছেনেে নাই ঘৰত।
অ', কোমোৰা এজোপা বগাইছে হে সৰু সৰু ফুল কিন্তু ৰোৱা নাই দেখোন কিবা পোকে বিন্ধি পিন্ধি দিছে।
হেৰি কৰিব ছাই তাই ছটিয়াই দিবচোন।
অ', অ', অ'।
আমাৰ আকৌ হৈছে। দুটামান লাগিছে।
অ', লাগিছে এ ঘৰৰ চালৰ ওপৰত নে।
ছালৰ ওপৰত নহয় এনেকৈ কিবা হে গছৰ ওপতে দিছোঁ।
অ', তিতা কেৰেলাও লাগিছে নেকি।
অ', তিতা কেৰেলা লাগিছে।
উম, ঘৰতে থাকিলে ভাল।
ঘৰতে ধুনীয়াকে ছিঙি কৰি নিজৰ গৃহস্থীখন চলে আৰু
চলে, এসাঁজ এসাঁজ ধুনীয়াকৈ ওলায়
আমাৰ পথাৰত দিছিলো নেচেৰি মাহ
হুম,
এ ধান আমি পথাৰত দিছিলো লেচি মা
অ',
খালো, এতিয়া আকৌ ধান ৰুবলৈ সময় হল যে তেতিয়া আকৌ কাটি পিন্ধোৱা গ'লা জলকীয়া আছে কেইযোপামান আমি কিন কিনাকি খাই আছো যেনিবা
অ', ঘৰত হোৱা বস্তুবিলাক সোৱাদেই বেলেগ ন, এনেকুৱা ভাল লাগে গোবৰ সাৰ দিয়া
জ্বলাও নহয়, এতিয়া তুমি আমাৰ এতিয়া ৰুছে, ঘৰতে ধুনীয়াকৈ দুটা এটা লাগতালকেইটা ছিঙি আনো আৰু ঘৰতে সাতনো
উম, এইয়া বজাৰৰ পৰা কিনাখিনি, দোকানৰ পৰা অনাখিনি
বহুত পাৰ্থক্য, অ', মস্ত ম্ত অ হ'ব সাৰ দিয়া জলা নহব, অ', সৰুৱ হওক ধুনীয়া
ধুনীয়া খাবলৈ
অ', খাবলৈও সোৱাদ, এনে তোমালোকৰ ক কঠাল চঠাল কঠালৰ গছছ আছেনে নাই আছে বিক্ৰী কৰা নে বও অ', এই হেৰি পকা চাই পেলাই থবাচোন মোলৈ এটা
অ', শেষেই হ'ব এতিয়া
অ', যদি বুঢ়া হৈছে তেনেহলে অ বুঢ়া হৈছে যদি তেতিয়াহ'লে মোৰো এটা থবা
অ', অ',
এনে, কেনেকে কেনেকে বিক্ৰী কৰা
চল্লিছ টকীয়া আছে, পঞ্চাছ টকা আছে, ত্ৰিছ টকা আছে মানে কৰিলো কঁঠাল বিক্ৰী কৰি, পেলাই মই পাঁচ ছশ টকামান পালোৱেই
অ', ই দেখিছা ঘৰতে গছ থকাৰ কাৰণে তুমি এতিয়া কিমান তোমাৰ লাভ কঠাল বিক্ৰী কৰিব
অ', তাৰপিছত আকৌ হেৰি এইয়া আছে আৰু কেইটামান আছে, সেইকেইটামানে অলপ কেঁচা হৈ আছে মানে পোৱত হোৱা নাই
অ',
সেইকাৰণে, আৰু কেইটামান লোকচান হ'ল মানে এনেকৈ পকিছেনে নাই এতিয়া ওপৰত উঠিব পৰা নাই কোনো হয় অ তাৰপিছত হাগোটা লগাই পেলাই পাৰিছোঁ, একে তলত পৰিবই
ফাটি গলগৈ অ, তেনেকুৱা আকৌ ফাটি গ'লে তলত পৰি গোৱা লেে লৈ যোৱা লে লগেও খাব নোৱাৰা নহয়
অ', খালি গুটিখিনিৰ কাৰণে ভাল হৈছে আহ
পাৰিলে এটা মূলৈ থৈ দিবাচোন বুজিছা
অ',
মই বাৰু, গৈ লৈ আহিম গৈ কি
গুটি খোপা যে এনে চাৰি পাঁচটা কঠাল যে এনেইনেই হেৰি হৈ গ'ল, ফাটি গ'ল হয় গুটি খোপা কি কৰিম দিয়া গুটিখৰ পৰা উলিয়াই লয় তাৰপিছত দহ টকা বিছ টকা এনেকৈ, পেকিং কৰি বেচি আছোঁ মই দোকানত
বা ধুনীয়া ব্যৱহাৰ কৰিছা
অহ,
মোক গোটাই গোটাই এটা দিবা গুটিবা নালাগে।
অ অ।
গোটাই গোটাই এটা পাৰি পেলাই দিবা মই লৈ আহিমগৈ বাৰু এ সময়ত গৈ পেলাই।
অ অ ঠিক আছে।
এটা আনিছিলে ভাইটিয়ে বৰ ভাল লাগিলে খাই। অ মোৰ বোলো আকৌ এটা আনিব লাগিব বুলি পেলাই
কেঁচাই খোৱা নহয় বাৰু তাকে পকাই খোৱা।
কেঁচাই খোৱাতো ভাল লাগে।
অঁ কেঁচাই খোৱাতটো মই ভাল পাওঁ। কেঁচাই খাবলৈ মন যায়। এতিয়া আমাৰ কঁঠালজোপা কেঁচাই খোৱা নহয়।
পকাই খাব বেয়া পায়, মানে ডিঙিত লাগি যায় যে। সেইটো কাৰণে বেয়া পায়, মান কেচ খোৱাটো বেছি ভাল পায়।
অ।